হেল্ল' কি কৰিছা? মই এইয়া ঘৰতে আছোঁ। ভাত চাত খাই মেলি অকমান
অহ' অহ' মই এইয়া পথাৰত আহিছিলোঁ। দেউতাক ভাত দিব, এতিয়া ঘৰলৈ আহি আছোঁ।
হা এইখনে পথাৰত কি এনে মাটি ৰুই আছে?
নাই দেউতাই হাল বাই আছে টেক্টৰে। আমাৰ ট্ৰেক্টৰ এখন আছে যে অ' আমাৰ ট্ৰেক্টৰ এখন আছে যে টেক্টৰে হাল বাই আছে। কৰিবাহু অ'।
ভাত তাত খালি নে তই?
ভাত ভাত পানী মই খালো বাৰু তই খালি নাই?
ময়ো খালোঁ।
আহ কিহে হয় খালি?
মই বেঙেনা আলুগুটি ভাজি তাৰ পৰা দালি আছিলে তই?
মই আলু গুটি ভাজি আছিলে তাৰ পৰা তো এতিয়া কঠালৰ দিন। কঠাল একদম কঁঠাল খোৱা হয় কঁঠালৰ গ গুটিটো পুৰা এনেকে তটো ধৰি লওক কঁঠালত গুটিটো উলিয়াই ৰ'দত শুকুৱাই টো তেনেকে এইটো দালি দি যে বনাই
অ্ গম পালো।
তেনেকে দালিত দি দিলে কঠাল গুটি তো তাৰপা ত সনেকে আৰু তেনেকে আৰু-
অ', হেৰি ন' তহঁতৰ পুখুৰীটো পানী চাফা হৈ আছেনে?
পুখুৰীটো পানী চফাই হৈ আছে বাৰু বৰ্তমান চফাই হৈ আছে, অ',
গৰম দিছে নহয় মই আজি যাম চাগে, হা
গা ধোৱা কথা ভাবিছ নেকি?
অ', তাকেহে গৰম নহয় এতিয়া দেখিছ নাই কিমান গৰম পৰিছে গাটোকে ধুব লাগিব দুপৰীয়া সময়, উম
ঠাণ্ডা পুখুৰীত একদম অকমান দেৰি পৰি থাকিলেতো ধৰি ল গৰমটোও মৰি থাকিব
অ', তহঁতৰ পুখুৰীটো কিনা আৰু দ না
অ',
বিৰেণ্ডটো পোৰা ঠাণ্ডা হৈ থাকে
তাকে তলফালে ঠাণ্ডা হৈ থাকে পানীটো একদম ভাল লাগিব
ভাল‌ লাগিব অ',
তাৰপা ক' তহতৰ ফালে কেনেকুৱা চলি আছে খবৰ খাতি
বন্ধ দিলে ধৰা আজি কলেজো যোৱা নাই
অ', - অ', কলেজতো বন্ধ হ'বই এতিয়া গৰমৰ বন্ধ
উম আজি আজিতো ক্লাছ চিলাছ নকৰাৰ কাৰণে যোৱা নাই আৰু গৰমত
তাকেহে দুখ আজি কিমান আজি ত্ৰিশ হ'লে ত্ৰিশ
অ', কাইলৰপা বন্ধই ধৰ
কাইলৈপাটো বন্ধ হ'লেই কলেজ
উম আৰু তাতে মানে আজি গলো অ', কলেজখন দূৰ হয় ন' চাইকেল লৈ যাবলৈ বেয়া মানে গৰমত
অ', হয় বাৰু এইটো কলেজত দূৰ হয় তাতে আকৌ চাইকেল লৈ যাবি তাত ক্লাছো নহ'ব তোৰ মানে লাভ নহ'ব নহয় আজি কলেজত গৈ তাৰ পৰা এনেই এনেই উভতি আহিবগে লাগিব।
উম
সেইকাৰণে ঘৰতে থাকিলি ন' আজি
অ', বাকী তহঁতৰ পিনে ভাল নহয় চবৰ?
ভালে ভালে।
অ', মাটি গোচ কেতিয়া আহিব তহঁতৰ গোচ ল'ব কেতিয়া?
গোছ জানো এই জুলাই মাহতে লোৱা কথা আছে গোছ মাটিত আৰু কিবা তাৰিখ চাৰিখ থাকে যে তেনেকুৱা মাটি গোচ লোৱা লোৱা মই ইমান বুজি নাপাওঁ ত' এতিয়া মাহতে বুজি পাই এতিয়া তাৰিখ মতে কিবা গোচ ল'ব আৰু
অ', তহতৰ মাটি কিমান কম নে অলপ বেছি?
আমাৰ মাটি আছে চাৰি পাঁচ বিঘা মান আছে আছে আৰু তেনেকুৱাকে মাটি ইমান বেছিও নাই
কি মাটি মাটি ৰুব লাগে কি মানে ৰোৱনী লগা নে নে ঘৰৰ মানুহে ৰৰুই থাকে।
নাই নাই এতিয়াতো আমি যেতিয়া আগতে সৰু আছিলো সৰুতে থাকোঁতে আমাৰ ঘৰত মানুহ আছিলে আমাৰ বৌহঁত আছিলে তাৰ পৰা বা আছিলে এনেকে এতিয়া মাহঁত আছিল আছিলে এতিয়া বাও বিয়া দিলে বৌও ঢুকালে এতিয়া আৰু তেনেকে মানে ঘৰৰ পা এজনী মানুহে কিমান ৰুব সেইকাৰণে তোৰ এনে মাটি ৰুবলে ৰোৱনি মতা হয়।
উম আকৌ ৰোৱনী মাতিলাতো ধৰ তোৰ ৰোবও নাই ভাত পানী বনোৱা ৰোৱনীক চাহ তাহ দিয়া ঢেৰ কাম থাকে নহয়।
অ', তেনেকুৱাই থাকে এতিয়া তো ৰোৱনী মা মাতি দিলে ৰোৱনী মাতি দিয়াত আৰু ৰোৱনী পইচা দিবলগীয়া হ'লে তাৰাপা আকৌ ৰোৱনীক দুপৰীয়া আহাৰটো তোক দিব লে হ'ল আহাৰটো দিয়াই ল আ'
ৰোৱনী এজনীয়ে কিমান মানকে লয় এদিনত?
এদিনত মই জনাত ইয়াৰ আগবছৰ মানে তিনিশ মান আছিলে। মানে এনেকুৱা, এইবাৰ বাৰু গম পোৱা নাই।
তহঁতৰ মানে এটাই ভাল হৈছে ধৰা এতিয়া ট্ৰেক্টৰ খ নিজৰে যে তেলটো ভৰালেই ভাল পাব পাৰ হয় নে নহয়?
অ', হয় হয় সেইটো বাৰু সেইটো এটা সুবিধা আছে বাৰু নিজৰ ট্ৰেক্টৰ খনেই মানে ম অ', মন গলে তো এতিয়া দৰকাৰ পৰিলে মানে হালটো বাই দিবগে
আৰু এতিয়া মা তোৰ মানে এতিয়া এইটো ছিজনত মানে ট্ৰেক্টৰ পাবলৈও তান তে হাল বাই থাকে সময়মতে মানে যেতিয়া কওঁ উলিয়াব তেতিয়া নাপায় আৰু।
অ', এইটো চিজনত তেনেকুৱা হয় মানে এতিয়া টেক্টৰ মানে আমাৰ এইফালে টেক্টৰৰ সংখ্যা কম যে। ধৰি লও এফাল আমাৰ এইখনত দুখনমান ট্ৰেক্টৰ আছে তাৰ এতিয়া কথা এখন হ'ল ইমান এটা
অ'। দুখন তিনিখন গাঁও লগাই এখন পথাৰ ধৰক সেই পথাৰত হাল লবলৈ এতিয়া ট্ৰেক্টৰ পাবলৈও তান ন। হেল্ল'!
হেল্ল'!
শুনিছানে?
শুনি আছো অ'।
উম।
এতিয়া মানে এইটো
উম খেতি বাতি কৰা মানে বহুত খৰচ হয় আজিকালি সেইমতে ধানটো পালে ভাল লাগে মনটো।
অ', এতিয়া ধান টো খেতি বাতি কৰা মতে ধানটো পালে ভাল লাগে। কিন্তু এতিয়া কি কবি, জানেই আমাৰ এফালে কিবা হাতী উপদ্ৰৱ চলে। তেনেকুৱা হয় মানে এতিয়া খেতি বাতি এইটো আমাৰ তাতে পাহাৰ কিনাৰ জেগা কৰবা হাতী নামি আহে নামি আহি গোটেই শেষ কৰি দিয়ে।
মানে কষ্ট কৰি মেলি ধানতটো কৰিলেও মানে যদি পাবলগীয়া থাকে ভালো হয় তেতিয়া মানে হাতী আহি মানে নষ্ট কৰি পেলাই।
অ', সেই তেনেকুৱা আছে মানে এতিয়া জোৰতটো ধৰিলো কষ্ট কৰিলো ভালকে ভালকে তটো ধান টো ওলালে ধান ওলোৱাৰ পিছত আমি ধান টো লাহে লাহে কুমলীয়াকে ওলাইছে আৰু সেইটো সময়তে কি কয় হাতীয়ে আহি পেলাই ধান টো খাই দিয়ে সি খাই পেলাই আৰু মানে যাক পাহ হৈ যাওঁতে বাটত নষ্টও কৰি থৈ যায়। গচকি ধান তেনেকুৱা হয় মানে এতিয়া।
মানে এনেকুৱা হাতীয়ে মানে আহিছে মানে এড খাই ভোক গুচি গুচি গল তেকুৱা নহয় মানে ধৰ সিহঁতি খেলি মেলি ধৰ আকৌ তিনিটা চাৰিটাকে আহে তেতিয়া মানে বেছি নষ্ট হয় খোৱাতকো।
হয় হয় সেটোয়ে হয় হাতী যাক আহিলে আহি পেলাই তো এ এডৰাত বোলে খালে সেইটো নহয় মানে। এডৰাত আধা খালে ইটো আকৌ আধা খালে তাৰপা আকৌ মানুহে হাতি হাতি আহিলে বুলি গম পালে তোৰ ইফালৰ পৰা এম এটা মানুহ মানুহে খেদি দিলে এইফালে গুচি গুচি আহিলে ইফালে আহি কৰ'ৰবাত নষ্ট কৰিলে তাআকৈ ইফালৰ পৰা মানুহে খেদি দিলে। আৰু এফালে গৈ পেলাই কৰৰবাত নষ্ট কৰিলে, সেই তেনেকুৱা হৈ আছে মানে কথাটো।
উম উম। সেইটো এতিয়া মানে আমাৰ গাঁৱত এতিয়া হাতীটো জহতে সেইটো বেয়া হৈছে মানে, আগতে নাছিলে আক হাতীটো ইমান ন?
আগতে নাছিলে আগতে
এতিয়া এতিয়া আগতে থাকে ন, এতিয়া এইবিলাক পাহাৰ চাহ কাটি জংঘল কি মুকলি কৰিলে হাততিওনো কি কৰিব আৰু সেই হহতিটোো খাদ্য স মানে ওলাই আহিবই লাগে ন গাঁৱ পি
অঁ এইটোৱেই, আগতে আমি ধৰি লোৱা আমি পাহাৰত দেখিছিলো, পাহাৰত গোটেই গছ গছনি দেখিছিলো কিবা দেখিছিলো এতিয়াতো পাহাৰ খনৰ ফালে চালে দেখিম যে ক'ৰবাত এটোকো মাটি ওলাই আছে। বিহত এলেকা মাটি ওলাই আছে কৰ'বাত গছ গছনি নাই ক
আমাৰ এইপিনৰ যোনটো পাহাৰ এতিয়া তহঁতৰ খুব পাহাৰ আছে ইপিনে যলখিনি টাইবেল মানুহ সিহঁতি ইয়াত মানে পাহাৰ জোম খেতি কৰিবলে কিবা কিবি কৰিবলে পাহাৰ মানে গছনি, কাটি জুইয়ে লগাই দিয়ে মানে তোৰ,
অ পাহাৰত এইটো আমি এতিয়া কেতিয়াবা শুনিবলৈ পাওঁ একদম পাহাৰ এ ধুম ধাম, হৈ থাকে কি হয় দেখ, খুব ডাইৰেক্ট ডাঙৰ ডাঙৰ বাহনী একেলগে গোটেই বাহনী জোপাই জলাই,
মানে বনজুই নহয় মানে সেইটো মানে সিহঁতিক সংঘটিত কৰে খেতি কৰিব কাৰণে জ্বলাই দিয়ে।
অ এইটো মানে বনজুই নহয় এইটো মানে, এই তাৰ বাহনি খিনি জলা জলালে সহজ হৈ পৰিব চাই হৈ, যাব তাৰাবা মঢা খিনি উঠাই দিলে।
কাটি মেলি নিলে হয় ন অলপ, পাহাৰোকে জলিবনো বেলেগক কি যায় সেইটো কাৰণে পাহাৰটোকে জলাই দেক গোটেই,
এতিয়া কি কৈছে আমাৰ। এই আমাৰ নিজৰ মানুহখিনিয়ে এটা ভুল কৰিছে যে। আমাৰ কাষৰ ৰাজ্যখনক, আমাৰ নিজৰ মানুহে নিজৰ মাটিখিনি বেছি দিছে। সেইটো বেছি দিব নালাগে। এতিয়া স দুদিনমানৰ আগত আমাৰ ইয়াত আহি পেলাই এই পুলিচ আহিছে আহি পেলাই এনেকে, তোৰ মীমাংসা হৈছে কি আমাৰ সীমা মীমাংসা হৈছে। সিমা মীমাংসা হৈছে। কাষৰ ৰাজ্যখনে কৈছে যে আমাৰ ইমালৈকে সিমা আছে কিন্তু প্ৰকৃততে সিমানটো সীমা নাই সীমাটো কেনেকে বাঢ়িলে আমাৰ নিজৰ মানুহখিনিয়ে মাতি বেচাৰ ফলত
লদ পাইছো ন নিউজত সেইবিলাক কিমান মানে ধৰ সীমা জহতো কাজিয়া লাগিয়ে থাকে ধৰ ইফালৰ ৰাজ্যৰ মানুহ আমাৰ এইপিনৰ সীমা জহতে কিমান মানুহ মৰিছো কটা কটি হৈ যায় কি নহয়
অ তেনেকুৱা হৈছে মানে এতিয়া
উম
নিজৰ মানুহখিনিয়ে এতিয়া পাহাৰ খনৰ মাটিবোৰ বেচিছে বচাৰ পিছত এতিয়া ইিফালৰ ৰাজ্যৰ মানুহে ে সেইহটো আমাৰ মাটিহে আমাৰ মাটি আমাৰ জেগাত নষ্ট হ'ব আম ইহত একো নাইে এদিন ধুনীয়াকে কাটি মেলি নিজৰ কাৰণে খেতি বাতি কৰিছে পইচা ঘটিব পথ উলিয়াইছে সিহতি
এতিয়া মানে আমি অ আমিতো সিহঁতটো এতিয়া একো ক'ব নোৱাৰো ন কাৰণ আমাৰ মানুহ খিনিয়েটো সিহঁতক মিটি টো বেচি দিলে নিজৰ পইচা ধৰ লোভত কিবা কিবি
অ এতিয়া এতিয়া কি হয় আমাৰ এতিয়া সেই মাটিখিনি আমাৰ নিজৰ মানুহৰ মাজত বেছি চিলে যিটো মানে পইচা পাতি বা দাম পাই সেইটোতকে ইখন ৰাজ্যৰ মানুহৰ বেছি বেছি দাম পায় সেইকাৰণে মানুহ বিলাকে পইচাৰ লোভত ইখন ৰাজ্য মানুহক বেচি দিলে
অ', এইটোহে সমস্যা দি দিয়ে আৰু আমাৰ নিজৰ খিনিক বেচিলেহে আমাৰ নিজৰ খিনিয়ে পাহাৰ কটা কাম তাত নিজেও ধ্বংস কৰি এতিয়া সেহেতক দি দিয়াৰ কাৰণে মানে সিহঁতি জুম খেতি কৰিবৰ কাৰণে পাহাৰ চাহাৰ জ্বলাই মেলি তাত খেতি কৰিছে।
অ', এতিয়া আমাৰ যদি বোলে পাহাৰটো নিজৰ মানুহৰ মাজতে ভাগ কৰিলে ভাগ কৰিলে তেতিয়া ক'ব পাৰিলেহেতেন যে কি পাহাৰটো কাটি নিদিবি মানে গোটেই মানুহখিনিয়ে ক'ব পাৰিলেহেতেন যে পাহাৰটো কাটি নিদিবি সেইটো কাটি দিয়াৰ ফলত এনেকুৱা হৈছে
অ',
মানুহখিনি কোনে ক'ব সিহঁতিটো আমাক উলতিহে ধৰিব আমাৰ নিজৰ মাটি আমি যি কম মই আমাৰ লগত কথা এতিয়া নিজৰ মানুহ হ'লে আমি বুজাব বঢ়াব
মানে আৰু মানে আমাৰ এতিয়া নি নিজৰ মানুহখিনি মানে হেৰি নাই মানে এইটো ক'ব লাগিব মানে নিজৰ মানুহখিনি মিল নাই মানে একগোট হৈ নাথাকে একতা নাই অ', কিন্তু বেলেগৰ চাবি মানুহ বিলাকৰ বেলেগ জাতি মানুহ চাবি বা বেলেগ ৰাজ্য‌ চাবি একগোট হৈ আহিব মানে কিবা এটা সমস্যা হৈছে সিহঁতি একগোট গোট হৈ সমাধান কৰিবলৈ আহিব। আমাৰ মানে এই একতাটো নাই। একতাটো নাইকিয়া জহতে সমস্যা হৈছে হেল্ল',
হেল্ল',
অ', কি হ'ল মাতটো অহা নাই যে?
মাততো মানে অকণমান নেটৱৰ্কটো প্ৰব্লেম দি দিছে মাজে মাজে
অ', পথাৰ ফালে আছ যে তই
অ', সেইটোৱে পথাৰ ফালে ক'ত ইমান ভাল নেটৱৰ্ক পাবি।
গাঁওতে নাপায় ধৰ
গাঁৱতে নাপায় তাকে সেয়েহে গাঁৱতে নাপায় এতিয়া পথাৰৰ ফালে ক'ত নেটৱৰ্ক পাবি। এতিয়া মানে কথাটো মই কৈ আছিলো যে এতিয়া আমাৰ নিজৰ মানুহৰ মাজত একতাতো নাই নায়ে কটা বুলি মানুহ এটা যদি কিবা বিপদত পৰে বেলেগ মানুহজনে সহায় থকা উপৰি তেওঁক তললে নমাবলৈ বিচাৰে
উম উম মানে এইটো গছলে উঠাই গুৰি কাটি অ', এই গছলৈ উঠাই গুৰি কটা বুলিহে কয় বোলো
অ', তেনেকুৱা ডাকৰ বচন এইবোৰ আছেই গ মানে মানুহে উঠাই দিব উঠাই দিয়াৰ পিছত আকৌ
নমাই দিব
মানে ওপৰলৈ উঠাই দিব মানুহটো সফল হোৱা যেন দেখিব সি আকৌ মানে তাক তলে যিমান পাৰে সিমান নমাবলৈ চাই
সেইটোৱে